কি কৰিছ
এ এনেই আছো ঘৰত বহি আছো
অ ভাত পানী খোৱা হ'ল
এ হৈ গ'ল হৈ গ'ল ভাত পানীয়ে এ জাষ্ট খাই মেলি ঘৰত বহিছো
অ বাকী খবৰ খাতি কেনেকুৱা
এ খবৰ খাতি ভাল নহয় বেয়া দিনবোৰ ভাল নহয় বেয়া চলিছে
অ
ডাঙৰ হৈ আহিছোঁ যে
উম ডাঙৰ হৈ আহিলে, বহুত টেনছন ন
বহুত টেনচন বহুত বহুত
ত কি কৰিম কি নকৰিম বহুত টেনচন।
বহুত নিজৰ লাইফটো কেনেকোৱা চলিম সেইটো বহুত চিন্তা হয়, এনেও এনেও ন আমি মিনিমাম এতিয়া যদি খাওঁ মিনিমাম পঞ্চাশ এশ টকা বস্তু
অ, ভাল বস্তু ডাঙৰ মানুহ বিলাকে কিছুমান ভাল ভাল বস্তু টো এটা খাই থাকে যে মোক বহুত বেয়া লাগে, মই কেনেকৈ পাৰিম এনেকোৱা
অ এতিয়া কি চ এতিয়া কি এতিয়া কিছুমান পলি কিছুমানে বুলে খাই, আমি চ আমি কিনে ৰেবুল খাওঁ খা, খা, নাখা, নাখাও বুলি এনেকোৱা কথাই না খব ল
সেইটোৱেতো কিন্তু মই মই লাইফত মই নিজে এইবিলাক ৰেট বোল যে মই কিনি খাই পোৱা নাই দেই, বেলেগে মোক খোৱাইছে।
সেইয়া লাইফত মই নিজেও নাই খোৱা কিয় কিয় নাখাওঁ
অ খোৱাত ময়ো খাব পাৰিম, খোৱাৰ পিছত কাৰবাৰ তাক দেখি পেলাই ময়ো খাব পাৰিম, খোৱাৰ পিছত কি হল, পিছ মুহৰ্তত যে চেল খাই থাকি লাগিব।
অ সেইটো আমিতো কথা চেল খাই থাকিব লাগিব
পিছ মূহুৰ্তত ৰবা, এই এতিয়া এতিয়া তই কাৰোবাৰ এ তাক দেখি এ ময়ো খাম মোৰ তাতো পইচা চাম খাম নেক খাই দিয়াৰ পিছত, পিছত আমি নাভাবো আৰু পিছলে হেৰি
পিছত যে আমি যে ক'ত পাম আকৌ
অ ক'ত পাম, সেই চালাইটো বস্তু যদি
সেইটো নাভাবো নহয় আমি ভাবো যে পই, এতিয়া আমি ভাবো যে পইচা আছে খাই দিম কিন্তু পিছত যে আমি আকৌ ৰখি থাকিব লাগে, বেলেগ খাই থাকে, এই বেলেগক মাক বাপেকে বেলেগৰ মাক বাপেকে সদায় পইচা দি দিয়ে কিন্তু আমাক সদায় পইচা নিদিয়ে ন। আমাক এতিয়া মাহ সপ্তাহত বা দুই দিনৰ কাৰণে খুব বেছি দুশ তিনিশ টকা দিব তেনেকে খুলিব লাগিব। সেই দুশ তিনিশক আমি যি এশ ত্ৰিশ চল্লিশ তাৰি গুলা খাই দিও কি হব?
সেইটোয়েতো পিছ মুহূৰ্তত হেৰি হৈ থাকিব লাগিব আছে আৰু কিছুমান কিছুমান পোৱালী বিলাক পইচা চইচা থাকিলেও খৰচ কিয় বহুত টান পায়।
সেইটো হয় খৰচ নকৰে বাৰু।
মোক কিন্তু এনেকুৱা বেয়া লাগে কিন্তু পইচা আছে গৈ ৰখি থাকে একো খৰচ চৰচ
মই সেইটো কাম কৰিব নোৱাৰো দেই লাগিলে মই দহ টকা থাকক দৰকাৰ হলে বেলেগে দামি ব টো মই দছ টকা ঠাণ্ডা কিনি খাম কিন্ত মই এইটো পইচা থৈ দিব নোৱাৰো।
সেইটোতো আছে বহুত পোৱালি আছে এতিয়া কিছুমান পোৱালিয়ে ক'বাত ধৰ কিবা পইচা এটা পালে নহয় তাৰ পিছত কব এই ৰ মই এইটোক অ থৈ দিয়ে অ পিছত খাম ৰ এইটো পইচা মই এটা পোৱালি তিনদিন কলো চাৰি নম্বৰ দিনাখনে খুৱাইছে।
মই নোৱাৰোও দেই এনেকৈ থাকিব। মই এনেকৈ সহ্য কৰিব নোৱাৰো মই এনেকোৱা পইচা থাকেই লগতে
সেইটোতো মইতো মই উশাহাই নলওঁ পইচা পালে।
পিছত লাগিলে পিছত লাগিলে মোক শুকুৱাই থাকিম কিন্তু লগত খাই দিব লাগিব।
পিছ পিছ কিন্তু আচলতে আচলতে আমি বহুত ভুল কাম কৰিপিনে পিছ নাভাবো যে এইবিলাক কথা ভাবিব লাগে আমি পিছলে নাভাবো সেইবিলাক কথা এই বাদ দে আজি যি পাইছো খাইছো থ।
নাই পোৱা।
নাই পোৱা অ এতিয়া আমি কালি কালি ধৰ ঢেৰ পইচা কালি পালো ন পইচা এয়া খাই বৈ চেচ কৰি দিওঁ।
অ আমি নাভাবো কাই কাইলৈ কাইলৈ আছে নে নাভাবো। কাইলৈ এতিয়া কি হ'ব আমি সেইটো নাভাবো আৰু।
ইমান পোৱালি ভাবে আজি মই এইটো আজি মই এইটো খাম কাইলৈ মই সেইটো কিনিম খাম পহৰিলে সেইটো খাম পহৰিলৈকে চিন্তা কৰে আমি কিন্তু এই বাদ দে। পৰহি কিবা এটা মিলাম নহয় কাবা পা পাহৰিলো
অ আমি আজি খাই পেলাও যে। এইবিলাক বহুত কথা ভাবিব লাগে
এ বহুত কথা ভাবিব লাগে ভাবিব ভাবিব লাগে সেইটো হয় বাৰু।
উম এশ টকা এটা পাই খাই দাম নহয় নহয় কিন্তুে এশ টকাটো যে ঘৰটোযে কিমান কষ্ট হয় আমি বুজি কব লাগিব আজিকালি পইচা বিলাকটো গছত লাগে
সেইটোত কত গছত লাগে আমাৰ দেউতাহঁততো কতনো ইমান ধনী মানুহ নহয় ন
অ ই ধনীৰ মানুহ
অ সেইটোতো সেই মিডল ক্লাছৰ মানুহ আও। হুম।
আমি মিডিল ক্লাছৰ মানুহ জ্ঞানেনটো ৱাগনৰ চলিবলৈ দেউতাৰ ইমান পইচা নাই।
সেইটোৱেতো এতিয়া আমি আজি খালে কাইলৈ চিন্তা কৰিব লাগিব কাইলৈ কি খাম। কিন্তু মা তেন্তাহঁতৰ চিন্তা মা দেউতাহঁতে চিন্তা কৰে দেই, যে আজি লৰাটো আহে আহিব আজি কি খাব, কালি কিন্তু আমি নাভাবো সেইটো কথা মই নাভাবো সেইটো কথা।
এ কিছুমান পৰিয়ালে কিছুমান পৰিয়াল আছে আৰু এনেকৈ নাখাইকে থৈ দিয়ে ৰখি থাকে কিন্তু মোৰ তেনেকুৱা নোৱাৰো দেই মই কিছু তাৰপৰাই লিখিছো। ঘোষ খাই থাকিলে ওচৰত ৰখি থাকে, কিন্তু মই নোৱাৰো দেই। মই বেলেগ। খাই থাকিলে মই ত পাঁচ টকাৰ চিপচপেকিং হলেও কিনি খাব লাগিব।
আমাৰ মাও এতিয়া ৰাতিলে মাংস অকণ আনিলে। পিছ দিনাখন ভাবে এই ল'ৰাটোৱে খাব দে বা সেই ছোৱালীটোৱে খাব অকন থৈ দিওঁ।
থৈদো কিবা আমি আমি নাভাবো।
এতিয়া খাম কাইলৈ কথা কাইলৈ ভাব। উমাহ অ কাইলৈ নাখায়, সেইটোৱে ত, যি যি আছে চব দি যায় একেবাৰে ৰাতিপুৱালৈ থব নালাগে। কিন্তু ৰাতিপুৱা আকৌ খাব মন যায়। এহ্ হে।
অ এতিয়া খাই দিব লাগিব ন। এতিয়া এইটো কথা আমি ভাবিব লাগিব কথাবিলাক আজিকালি। কথাবিলাক ভাবি চিনি চাব লাগিব তেতিয়া আমি নাভাবো
অ অ তোমালোক তুমগো ঘৰৰ ফালে চেকেণ্ড-হেণ্ড বাইক চাইক পাম নেকি?
চেকেণ্ড-হেণ্ড বাইক চাগে আমাৰ ঘৰৰ ওচৰত ডিলৰ এটা আছে, সুধিব লাগিব বাইকো আছে স্কুটিও আছে এবাৰ কি লাগে বা তোক।
মোক বুলেট এখনহে লাগে।
এ বুলেটখন নোৱাৰিবি তই চম্ভালিবলৈ আমি কাৰণ এতিয়া তোৰ এনেও নিজৰ ইনকাম নাই নহয় নিজৰ ইনকাম নাই বুলেট লবলৈ।
না ঘৰৰ পৰা দিম বুলি কৈছে বাৰু
ঘৰৰ পৰা দিলেও নল'বি। ঘৰৰ পৰাটো দি দিব তোক। পিছত তেল চেল ক'ত ভৰাবি। তেতিয়া ইমান পইচা নাপায় ন সদায় তেল ভৰাব তোক চব কথা ভাবি চাব লাগে বাইকখন ল'ম বুলি ক ত‌ই ল'ব নোৱাৰ ত
টেম্পুত যাবি লৈ যায়
একো নাই একো নাই। একো নাই, কিছুমান পোৱালি এনেকুৱা আছে এতিয়াও আ চাইকেল লৈ যায়।
আছে বাৰু সেইবোৰ নাই নথকা নহয়
পৰি কথা ভাব চোন সেইবিলাক কৰি চাইকেলত যাব পাৰে ত খোজকাই ত কি দাঙ কথা
লাগেই এতিয়া বে কে কেনেকে সদায় কলেজত যাম টেম্পু কানে সদায় থাকিম আকৌ সদায় আহিম টেম্পু কাৰণে ৰখি থাকিম
সেইটো লৈ এইবিলাক কৰি লাভ নাই আৰু ৰখিব লাগিবই
বাইকখন মানে লাগেই
নাই নাই তেনেকুৱা লাগে বুলি কলে নহ'ব দেই বাইক ব লগা বস্তু নহয় সেইখন দলেত একদম মেনেজ কৰিব কৰিব লাগিব ফাচ
উম
ভালদৰে মেনতেন কৰিহে তাৰপিছত লব পাৰিবি এনেকৈতো নোৱাৰ ন
উম এই স্কুটি এখনকে লৈ লও নেকি নহলে
পাৰি এতিয়া আমাৰ ঘৰ ফালে পোৱালি এটা গৈছে চাইকেল লৈ গৈছে চা চাইকেল লৈ গৈছছে স্কুলৰ পৰা চাইকেল লৈ আহিছে সেই পোৱালি কেনেক বস্তু কৰিছে ধৰিলা পোৱালীটো আমাৰ নিচিনা মন ন
এ নাই কিছুমানৰ চখ থাকে কিছুমানৰ চক
চবতো থাকে চব তো আচলতে নিজৰ পইচা দি পুৰাহে ভাল লাগে মাৰ দেউতা পইচা দি পুৰাই ভাল নালাগেটো চখ আচলতে নিজৰ পইচাৰ পূৰাব লাগে চখটো নিজৰ পইচাৰ এতিয়া মা দেতা পইচা কিবা এটা চুন কিন্তু ভাল নিজক বিচাৰি যেতিয়া নিজে হাতে দি বস্তু লবি সেইটো বস্তু বেছি ভাল লাগিব তেতিয়া
উম
নিজেও পইচা লব লাগে বাকী কিবা ইস্কি চি ল'বি চাগে ন
স্কুটি তাকে এতিয়া বাইক ল'ম বুলি ভাবিছো বাইক এ চবে কৈছে বাৰু সুধিছোঁ কোনোবাই কৈছে লগ কোনোবাই কৈছে নলবি
অ এইটো সঁচা কথা বাইক তই বাইকখন ঠাইত স্কুটি এখন লৈ ল
স্কুটি এনেকুৱা ভাল স্কুটি নাই যে।
ভাল স্কুটিখন চাহ য'ত মাইনাচ ভাল দিয়ে, মাইনাচ ভাল দিয়ে মানে কিমান দিব আৰু মিনিমাম পঞ্চাছ-পঞ্চল্লিছ।
তই তই নতুন স্কুটি এখন ললে এতিয়া কি কি ল'ম নতুন কচোন।
নতুন স্কুটি এক্টিভাখন লব পাৰ। আচলতে এটা কথা প্ৰথম নতুন যদি তোৰ যে গাডী-চাৰি নাই প্ৰথম বা ছেকেণ্ড হেণ্ড গাড়ী লবি তাৰপাছত নতুন গাড়ী লবি। প্ৰথম ছেকেণ্ডহেণ্ড বস্তু লবি। এতিয়া মই গাড়ী কিনিম ছেক ছেকেণ্ড গাড়ী কিনো প্ৰথম নতুন গাড়ী নিকি নিকিনো দেই।
উম।
প্ৰেচাৰ
মই এতিয়াটো প্ৰথম সে স্কুটি কিনিলে মানে স্কুটি ঘৰত কৈছে স্কুটি কিনিলে নতুন এখন লবি বুলি কৈছে।
অ
বাইক-চাইক ল'ম বুলি
বাইক-ছাইক ল'ব নালাগে। তই স্কুটি স্কুটীখন ল, ভাল স্কুটি এখন ল। যেন মেইনটেনেঞ্চটো ভাল কৰিব পাৰ
উম। মানে এতিয়া নতুন স্কুটি নাইয়ে ভাল স্কুটি এ নাইয়ে চাব গলে এণ্টকখনো এতিয়া ভাল নলগা হ'ল।
অ সেইটো হয়। এন্টকখনো ভাল নালাগে, কিন্তু এতিয়া তইএন্টক লব নালাগে। বেলেগ এক্টিভা এখন ল, জুপিটাৰ এখন ল।
এই জুপিদা খন ভাল ইছ স্কুটি মোৰ মানে স্কু স্কুটি চলাব মই মানে ভালে নাই স্কুটি লগত নিমিলে মোক মানুহটো।
অ একো নহয়। এ আমাৰ ঘৰ ওচৰত দুটা পৰিয়াল দেখিছ নাই? নিজৰ পইচা কষ্ট কৰি লৈছে। এখন জুপিতাৰ লৈছে, এখন এণ্টক লৈছে।
উম।
কিন্তু ল'ব লাগিব ন।
মোৰ বুলেট খনে ছয় এখন মানে দিম এখন এইখনে ল'ব মন আছে।
অ বুৰে
লাগিলে চেক বাইক বুলেট ললে কিন্তু মই তোৰ হেৰি ছেকেণ্ড হেণ্ড ল'ম।
অ।
স্কুটি ললে মানে মই বোলো স্কুটি ললে নতুন ল'ম বুলি ভাবি আছোঁ।
অ চাই ল। কোনটো হলে বেছি ভাল হয়।
উম।
কোন কোনটো হলে বেচি। থিমেইনটেচ কৰি ক।
বুলেট বি এ ছিক্স মানৰ পাম অ বুলেট বি এ ছিক্স থি মানৰ পামনে।
উম পাব লাগে।
কিন্তু পুৰা যায় থোৱা পাম চাগৈ ন।
অ তেনেকে পাবি ক'ততো এতিয়া ভাল পাবি আৰু
উম। এনেই বি এছ থি খনক ললে এ এ ফুটিবনে।
আহ ঠিকে আছে বি এচ থি ধুনীয়া বাইক।
মোক কৈছে লগৰ তাক মই মানে সুধিছো কৈছে এতিয়া বি এ থি বাইক যা তাত থাকে।
নোখোজা নোখোজো উপহৰণ্য বাই যায় মায়ছো ধুনীয়া দিয়া মেলমাছো ভালকৈ। ক'ত পতকে বিক্ৰী কৰিব।
সেইটোৱে টো।
বিক্ৰী কৰ ফটকৈ বিক্ৰী নকয় বিক্ৰী কৰতে টাইম লাগি বিকে সেইদিনে ভালদৰে চলাইছে ন সেইদিনৰ মাৰ পইচা কিনিছে সেই ভালকৈ নিজে পইচা খৰচ কৰিছে মেইনটেনেঞ্চো কৰিছে।
অ
পোৰা টাইম লাগে না। এইবিলাক মাইনেছটো পাৰিব লাগিব।
অ।
তাকে ত স্কুটি এখন লৈল ছেকেণ্ড হেণ্ড। এ বাইশ। আপনাৰ স্কুটি স্কুটি ল। স্কুটিখন ল মেইনটেনেন্সত ভাল হ'ব কেইদিনমান ইনকাম কৰ তাৰপিছত বাইকখন লৈ ল'বি।
অ।
স্কুটিখন ৰচোন তই কোন হয় স্কুটীখন লৈ ল। বেলেগে বুলেট চলাব টো বুলেট চলাব কবাত লিখা আছে নি।
ওম সেইটোতো হয় বাৰু।
দেখাই দেখি চব কাম কৰিলে নহ'ব নহয়। এতিয়া বেলেগ এতিয়া বেলে এতিয়া বেলেগে এতিয়া এতিয়া বেলেগে গ্লেমাৰ চলাবি ত গ্লেমাৰ চলাবি নেকি এতিয়া কিছুমান পোৱালি আছে এ আহি বহি থাকে জান। এনে
আহ।
এতিয়া কিছুমান পোৱালি আছে এতিয়া ধুনীয়াকৈ নতুন নতুন চিনাকি নতুন বাইক কিনিছে।
অ।
এতিয়া পোৱালি দেখিছো স্পাইডাৰমেন চা ইজ পিন্ধি আছে আ মি ইস্কপ্ৰাইডামেন পিন্ধাব নোৱাৰিম ন।
উম।
এতিয়া কিছৰ পুৰা চুলি দীঘল কৰিছে আমি চুলি দীঘল কৰিব নোৱাৰিম।
সেইটোত চুলিটো দীঘল থাকিলে ভালেই লাগে বৰ দেই বেয়া নালাগে।
কিন্তু মানে মানুহৰ এটা ইজ্জতৰ নামৰ কথা থাকে ন।
উম।
মানুহৰ ইয'তটো মেইন।
এতিয়া মোক চুলি সোপা ডাঙৰ কৰি পেলাই গ'লে মোক এনেো চবেই বেয়া বুলিয়ে ক'ব চুলি কাটিব।
অ অ নিজৰ নিজৰ ৰেচপন্টো মেইন ইয়াতে কৰ'ৰবাত কিবা এটা কৰিব গ'লে প্ৰথমটো চাব মানত এই ইয়াত চই দি এনেকৈ পলো ভাল নহয়। অ উ। চলি। সুধি ভাবিব আহ ল'ৰাটো ভাল ভদ্ৰ ঘৰৰ।
অ।
উম।
এতিয়া মাজতে মোৰ সিদিনাখন কি গৈছে।
দে হ'ব দে ন।